হেল্ল'?
হেল্ল'?
শুনা পাইছা নে বাৰু?
হয়, হয়, পাইছো, উ, শুনা পাইছানে তুমি?
হেল্ল'?
হেল্ল শুনা পাই আছানে মোৰ ম
হেল্ল' অ', শুনিছো শুনিছো, তুমি শুনিছানে বাৰু?
শুনিছোঁ শুনিছো অ'।
অ', কি কৰি আছা?
মই এনেই আছো বহি তুমি কি কৰি আছা?
ময়ো এয়া ভাত পানী খাই উঠি বহিছো, বাকী খবৰ-খাতি ভালেই নহয়?
হয়, ভাল ভাল তোমাৰ ভাল নে?
মোৰো ভালেই ভালেই, তাকে বোলো বহুত দিন হ'ল তোমালৈ ফোন-চোন কৰা নাই আজি এই বিষয় বিশেষ বিষয় এটাৰ ওপৰত কথা পাতো বুলি ফোন কৰিলো মানে।
অ', বিষয়টো কেনে ধৰণৰ হ'ব?
তোমাৰ বিষয়টো হেৰি এই আজিকালি যি তোমাৰ বিজ্ঞানৰ যে, প্ৰভাৱ যে পৰিছে। মানে বিজ্ঞান অ', বিজ্ঞান আমাৰ বাবে মানে বন্ধু নে শত্ৰু সেই তাৰ ওপৰতে কথা পাতো বুলি ভাবিছো মানে, কেনে হ'ব বাৰু বিষয়টো?
হয়, হয়, একদম ধুনীয়া বিষয় এটা বাছি লৈছা তুমি আজিৰ কাৰণে।
হয়, হয়, উম, প্ৰথমতে তুমি বাৰু এক কথাত কোৱাচোন বিজ্ঞান আমাৰ কাৰণে শত্ৰু নে বন্ধু?
তোমাৰ বিজ্ঞান অ', বিজ্ঞানৰ তোমাৰ মানুহৰ বন্ধু বুলিও ক'ব নোৱাৰা তুমি শত্ৰু বুলিও ক'ব নোৱাৰা।
হয়।
হয়, বিজ্ঞান আমাৰ কাৰণে বন্ধু শত্ৰু তোমাৰ কৰ্মৰ ওপৰত বিবেচনা কৰিব।
হয়, হয়, একদম মানে ভাল কথা কৈছা, মানে সেইটোৱে মানে তোমাৰ কি হয়? প্ৰতিটো বস্তুৰে যেনেদৰে মানে ভাল আৰু বেয়া দুটা গুণ থাকে সেই ঠিক তেনেদৰে বিজ্ঞানৰো আছে মানে তোমাৰ আহ, বিজ্ঞানতটো যদি আমি তাক যদি ভাল হিচাপে যদি ব্যৱহাৰ কৰো তেতিয়া সেইটো আমাৰ বাবে মানে বন্ধু হ'ব। আৰু যদি আমি তাক বেয়া মানসিকতা লৈ যদি তাক ব্যৱহাৰ কৰো তেতিয়া সেইটো শত্ৰু হ'ব। মানে এতিয়া অ', চাবলৈ গ'লে কি হয়, বিজ্ঞানৰ ফলত আমাৰ বহুখিনি উপকাৰ হৈছে। কাৰন এতিয়া আহ আগৰ দিনত এতিয়া তুমি চাবলৈ গ'লে আগৰ দিনত এই এইটো বুলি কয়? তুমি যদি মানে অসমত আছা তাৰপিছত এ বেলেগ এ খন মানে অৰুণাচল প্ৰদেশত যদি বেলেগ তোমাৰ লোগৰ এজন আছে তেওঁলোকৰ তেওঁৰ লগত যদি তুমি কথা পাতিব বিচাৰা কি কৰিব লাগিব চিঠি পঠাব লাগিব হয় নে নহয়? আৰু চিঠি পঠ থিয়াওঁতেও এমাহ দেৰমাহ সময় লাগি যায়, কিন্তু আজিকালি দিনত কি হৈছে বিজ্ঞান যেতিয়া আহিলে বিজ্ঞানৰ ফলত আ যি মোবাইল ফোন ওলালে তোমাৰ যি মানে ইণ্টাৰনেট কানেকচন হ'ল তাৰ পিছত মানে কম্পিউটাৰ ওলালে, সেইবোৰৰ ফলত আজিকালিতো একো কথাই নাই। মানে আমেকাত থকা মানুহ জনলও ইয়াৰ পৰা যদি ফোন এটা যদি মাৰি দিওঁ এক মিনিটৰ ভিতৰত ফোন তাত গৈ পাই যাবগে, হয় নে নহয়?
লাগি যাব হয় হয়।
উম সেইটো আচলতে আমাৰ কাৰণে মানে বন্ধু সেইটো ক্ষেত্ৰত আমাৰ কাৰণে বন্ধু। আৰু তোমাৰ যি আগৰ দিনত কি আছিলে আগৰ দিনত তোমাৰ এই কিবা বেমাৰ হলে আগৰ দিনত জৰা ফুকা কৰে আকৌ সাপে যদি খুটে তোমাক আ তেতিয়া কি কৰে আগৰ দিনত হেৰি এইটো কি বুলি কয় বেজ বেজালি ওচৰলৈ লৈ গৈ পেলাই এনেই মানে মানুহটোক মৃ ত্যু মুখতে পৰিবলগীয়া হৈ যায় কিন্তু আজিকালিৰ দিনত সেইবোৰৰ যি বিজ্ঞানসন্মত মানে কাৰণবোৰ বুজি পাই তেওঁলোকে কি কৰিছে আজিকালি একদম লগে লগে হেৰিয়ালে এইটো ওচৰৰ মেডিকেললৈ লৈ যায়। নি পেলাই তাত যি এন মানে অ যি মানে দৰৱ দিব লাগে সেই দৰৱসমূহ প্ৰয়োগ কৰি মানুহজন সু ষ্ট হৈ উঠে।
হয় হয়।
সেই খিনী ক্ষেত্ৰত আমাৰ বহুখিনি ভাল হৈছে আৰু মানে বিজ্ঞানৰ ফলত আমি বহুখিনি জ্ঞান লাভ কৰিব পাৰিছো, যেনে তুমি এতিয়া মোবাইলতটো যেতিয়া আমাৰ সকলোৰে ঘৰে ঘৰে মোবাইল ফোনটো আছেই। আহ সৰু সৰু ল'ৰা ছোৱালীবোৰে অ আগৰ দিনত কি আছিলে অকল প্ৰথপুঠিৰ মানে তে সীমাবদ্ধ আছিল কিন্তু আজিকালিৰ দিনত যি মোবাইল ফোনৰ মানে ব্যৱহাৰৰ ফলত কি হৈছে। তোমাৰ একদম ঘৰতে বহি তুমি যি চাব মন যায় তাকে চাই থাকিব পাৰা, হয় নে নহয়?
হয় হয় হয়।
সেই তাৰ ফলত তোমাৰ জ্ঞানো বৃদ্ধি হৈছে কিন্তু কিছুমান ক্ষেত্ৰত অ কিছুমান ক্ষেত্ৰত বিজ্ঞানে কিন্তু মানে শত্ৰুৰূপ কোঁ মানে ধাৰণ কৰিছে, এনেদৰে এতিয়া চাব ত গলে কি হয় তোমাৰ এতিয়া চাবা দেই আ তুমি শুনি ছা ছাগে ক'বাত ক'বাত যে তোমাৰ এনেকে মানে আ বোম যে ফুটাই যে মানে মানুহ যে মৃত্যুমুখত পৰে, মানে তোমাৰ এতিয়া স্থানৰ পৰা আহি পেলাই আমাৰ ভাৰতত ফুটাই দিলেহি মৃত্যু হল, সেইবোৰ আচলতে তেওঁলোকে বিজ্ঞানটো প্ৰয়োগ কৰি তেওঁলোকে সেই বোমটো প্ৰস্তুত কৰিছে কিন্তু তেওঁলোকে বিজ্ঞানৰ মানে সু ব্যৱহাৰটো তেওঁলোকে জনা নাই। হয় নহয়, সেইটো কৰি সেই তাৰ ফলত কি হৈছে, তাৰ ফলত আমাৰ মানুহৰ মানুহ মৃত্যু মুুখত পৰিছে, আমাৰ মানুহ মানে অ তোমাৰ প্ৰকৃতি বিনষ্ট হৈছে। আৰু এতিয়া চাবলৈ গলে কি হয় আজিকালি দিনত আ তোমাৰ যি গাড়ী মটৰ যে চলি আছে যান বাহন চলি আছে সেইবোৰো বিজ্ঞানৰ ফলতেই তোমাৰ উদ্ভাৱন হৈছিল। কিন্তু তাৰ ফলত কিন্তু আমাৰ বহুখিনি প্ৰাকৃতিক পৰিৱেশ কিন্তু বিনষ্ট হোৱা দেখা যায় আকৌ।
যায়, যায়, যায়, হয়।
ঐ মই অ' তাৰ ফলত কিন্তু উপকাৰ নোহোৱা নহয়, হয় তুমি। এতিয়া খোজকাঢ়ি কলৈকো যাব নালাগে, ঘপককে ইঠাইৰ পৰা আনঠইলে মানে তুমি বাইকখন লৈ, গাড়ীখন লৈ সহজে যাব পাৰা হয় নহয়, সেইটো ক্ষেত্ৰ ত' তোমাৰ ভালেই হৈছে, কিন্তু তোমাৰ আজিকালি মানুহবোৰে কি কৰে, একদম মানে এ এই তোমাৰ আধা কিলোমিটাৰ মান হলেও তেওঁলোকে খোজকাঢ়িবলে টান পায়, একদম ধুনীয়া এ গাড়ীখন উলিয়াই তেলকন ভৰাই লৈ যায়, তে তাৰ ফলত কি হৈছে। পৰিৱেশ প্ৰদূষণ হৈছে, তোমাৰ আমাৰ যি খনিজ পদাৰ্থ আছিলে, সেইবোৰ অনিষ্ট হৈছে মানে লোক চান হৈছে হয় নহয়?
হয়, হয়, হয়, হয়।
অ' সেইবোৰৰ মানে বহুত খিনি মানে বেয়া কৰিছে আৰু তোমাৰ আজিকালি যি মোবাইল ফোনৰ যুগ, মোবাইল ফোনৰ মোবাইল ফোন মানে, সৰু সৰু ল'ৰা ছোৱালীবোৰে আজিকালি মোবাইল ফোন মানে চাই, চাই, চাই, চাই তেওঁলোকৰ সেইটো মানে তোমাৰ হেৰি হৈ গৈছে, অভ্যাসত পৰিণত হৈ গৈ তাৰ ফলতো তোমাৰ শৰীৰৰ যেনে চকু, তকু তাৰ পিছত তেনেদৰে মানে অনিষ্ট হোৱা আমি দেখা পাইছো। হয় নহয়, উম' সেইবোৰ আচলতে বি জ্ঞানৰ মানে সেইবোৰ মানে বিজ্ঞান ব্যৱহাৰ কৰি মানে, মানে বিজ্ঞানৰ মানে সেইটো শত্ৰু আমি। সেই ঋষিবোৰৰ ফলত, কিন্তু অ সেয়াই আৰু তুমি তাৰ ওপৰত অলপ মতামত দিয়াচোন বাৰু?
হয়, হয় এতিয়া তোমাৰ সেইটো কলাই তুমি, এ বিজ্ঞানৰ কিছু কিছু ক্ষেত্ৰত আমাৰ বিপদো ঘটোৱা দেখা গৈছে, এতিয়া চাবা তুমি আগতে এ এটা কামত যদি এজন দহজন ব্যক্তিৰ প্ৰয়োজন হয়, কিন্তু এতিয়া তোমাৰ মেচিনৰ যি মেচি চিনৰ যুগ। সেই দহজন ব্যাক্তিৰ কাম এটা মেচিনে তোমাক তৎক্ষণাত কৰি দিয়া দেখা যায়।
অ'অ' হয়, হয়।
হয়, হয়। আৰু সেয়া তুমি কলা যি আৰু আমাক শত্ৰু হিচাপে কেতিয়া আচৰণ কৰে যেতিয়া মেইন এটা কথা কৈছো, এখন তুমি অসমৰ বাহিৰলে গ'লা দেই তুমি এখন এৰপ্লেনত গৈ আছা, সেই এৰপ্লেনখন যদি তোমাৰ এখন ফুটি যায়, তোমাৰ শ শ লোক তোমাৰ মৃত্যুৰ মুখত পৰিব নাই
হয়, হয় পৰিব।
হয়, এ কেতিয়াবা বিজ্ঞানে তোমাৰ শত্ৰুৰূপেও আচৰণ কৰা দেখা যায়। আৰু এতিয়া যি আমাৰ অ', যেনে আজিকালি নিজে গম পোৱা নাই, তুমি চাকৰি ইমান যিকোনো কামত যদি তোমাৰ, হেৰি কৰে মানে, এতিয়া চাকৰি এটা দেই। তুমি চাকৰি কেটালৈকে তুমি ভালকে নকৰা, তোমাৰ কিছুমান মেচিন ওলাইছে মেচিন বিলাকে গম পাই যায়। হয়' সেই তেনেকুৱা মেচিন বিলাকে মানে চাকৰিও, যোৱা দেখা গৈছে। অ', হয় ', হয়।
তাকে তুমি, ঠিক কথা কৈছা বাৰু কাৰণ এতিয়া যি এ আইৰ যুগ, মানে যি এ আই যে আজিকালি প্ৰস্তুত যে হ'ল যে এ আই মানে আহ, আজিকালি আমাৰ সমাজৰ মাজত এটা কথা বহুত প্ৰচলন হৈ আছে, কি এ আইয়ে আমাৰ ভৱিষ্যতৰ চাকৰি খাব নেকি হয় নহয়। সেই কথাটো কিন্তু নোহোৱা নহয় আকৌ দেই এই আইৰ ফলত আজিকালি মানে এ মানে কৰি কৰিব নোৱাৰা কাম একোৱেই নাই এ আই মানে চব কাম কৰিব পাৰে তুমি যি প্ৰশ্ন সুধা সেই প্ৰশ্নৰে উত্তৰ দিব পাৰে। সেই ক্ষেত্ৰত চাবলৈ গ'লে কিন্ তু আমাৰ ভৱিষ্যতটো মানে অলপ, আ, তোমাৰ অ' তোমাৰ মানে বেয়া দিশ সে গৈ থকাৰ নিচিনা হৈ আছে বুজিছা, উম' কিন্তু কিছুমান
আমাৰ মানুহৰ প্ৰয়োজন একদম কম দেখা যাব। মানুহৰ প্ৰয়োজন কম হ'ব যে
অ', ৰবট বনি যাবা আ হয় নহয়
হয়', হয়', হয়। চব তোমাৰ বিজ্ঞানে কৰি থাকিব মানে মানুহৰ ব্যৱহাৰ কমি যাব একদম
অ', অ' হয়', হয়। আৰু তোমাৰ এতিয়া কিন্তু কিছুমান ক্ষেত্ৰত তোমাৰ ভালো হৈছে। তোমাৰ এতিয়া চাবলে গ'লে কি হয় এই, যি ভূমিকম্প আগতে যদি কিছুমান মানে ভূমিকম্প হওঁক কিবা হওঁক তেনেকুৱা মানে প্ৰাকৃতিক দুৰ্যোগ, আহিব আহিলে মানে ঘপ ঘপককৈ আহি যায় তুমি গমেই নাপাবা। কিন্তু আজিকালিৰ যুগত কি হৈছে মানে বিজ্ঞানৰ ফলত এ এনেকুৱা প্ৰস্তুত হৈছে যে অ', কিছুমান সামগ্ৰী একদম মানে তোমাৰ ভূমিকম্প হ'ব বুলি তাৰ আগতে আমাক জাননী দি দিয়ে হয় নহয়। সেইটো কিন্তু সেই তাৰ ফলত আমাৰ বহুখিনি উপকাৰ হোৱা আমি দেখা পাইছোঁ।
হয়', হয়। তেতিয়া তোমাৰ সেই সাৱধান বানী দি দিলে, আমি সা নিজেও সাৱধান হ'ব পাৰো আৰু দুজনকো
হয়', হয়। তাকেই, এই আই মানে তোমাৰ এতিয়া, কি হৈছে আমাৰ কিছুমান ক্ষেত্ৰত আমাৰ ভালো হৈছে। কিছুমান ক্ষেত্ৰত বেয়াও হৈছে। তোমাৰ বেয়া বস্তুত তোমাৰ এতিয়া এই যি মোবাইল ফোনৰ যি চচিয়েল মিডিয়া আছে কিছুমানে কি কৰে, ছচিয়েল মিডিয়াটো তোমাৰ বেয়া হিচাপে ব্যৱহাৰ কৰে মানে, তোমাৰ এতিয়া ধৰি লোৱা, এ, তুম এ মইয়ে এতিয়া তোমাৰ কথা তোমাৰ বেয়াকে কিছুমান লিখি তোমাৰ মানে আজিকালি এ আৰ যোগে কিছুমান বেয়া ফটো বনাব পাৰি বনাই যেনিবা, তোমাৰ ছচিয়েল মিডিয়াত এৰি দিলোঁ দেই, সে তাৰ ফলত কিছুমান লোকে মানে আত্মহত্যাও কৰা আমি দেখা পাইছোঁ আৰু শুনাও পাইছোঁ।
হয়', হয়' হয়। একদম ঠিক কথা কৈছা।
আমি অ' আচলতে আমি সেইবোৰ কৰিব নালাগে, কাৰণ বিজ্ঞানৰ কেনেদৰে আমি ভালদৰে ব্যৱহাৰ কৰোঁ কাৰণ আজিকালি বি বিজ্ঞান ব্যৱহাৰ কৰি কি কিমান বিজ্ঞানীসকলে কিমান নতুন নতুন মানে ভাল ভাল বস্ টো উলিয়াই আছে। একদম মানে, এ তোমাৰ আজিকালি ঘৰতে বহি সকলো কাম কৰি থাকিব পাৰি। তেনেকুৱা বনাই দিছে আৰু, হয় নহয়- কিন্তু, অ', বিজ্ঞানে কিন্তু আমাৰ প্ৰকৃতিৰ ক্ষেত্ৰতো কিছুমান অনিষ্ট নকৰা নহয় দেই কৰিছে। কেনে যেনেদৰে তুমি, সেই গাড়ী মটৰৰ কথা যে প্ৰথমে কৈছিলো সেইটোতো সেইটোৱেই। কিন্তু আজিকালি তোমাৰ এটা এটা কথা তুমি চাবাচোন এই যি উদ্যোগ প্ৰতিষ্ঠান হওক সেইবোৰৰ ফলতো তোমাৰ বহু খিনি প্ৰদূ্ষন হৈছে। মানে ডাঙৰ ডাঙৰ উদ্যোগ তাৰ পিছত আকৌ তোমাৰ এ এতিয়া মানুহৰ ঘৰে ঘৰে এ চি বহুৱাই দিছে গম পোৱা নে তোমালোকে
পাও
একদম এ চি লগাইছে লগাই পেলাই মানুহে একদম পূৰা ধুনীয়াকৈ ভিতৰত ঠাণ্ডা লৈ পেলাই বহি আছে কিন্তু। তেওঁলোকে গম পোৱা নাই যে এচিৰ পৰা যি মানে বায়ু ওলাই আছে। আছে বাহিৰলে সেইটোয়ে যে পৰিৱেশত কিমান অনিষ্ট কৰিব পাৰে। হয়নে নহয় উম সেই কথাবোৰ আচলতে আমি মন দিয়া-। টো উচিত আৰু। সৰু সৰু ল'ৰা ছোৱালীবোৰ আৰু যি নতুন প্ৰজন্ম তেওঁলোককো মানে। বুজাব লাগে যে বিজ্ঞানৰ। ব্যৱহাৰটো ভালদৰে কেনেকৈ কৰিব পাৰি আৰু বেয়া ব্যৱহাৰখিনি কেনেকুৱা সেইটোও বুজাব লাগে কাৰণ। তেওঁলোকে তেতিয়া সেই বেয়া ব্যৱহাৰটো নকৰি ভাল ব্যৱহাৰটো মানে তেওঁলোকে আঁকোৱালি লব পাৰিব। আৰু আজিকালিতো বিদ্যা অ বিদ্যালয় সমূহতোতো সেইবোৰ। শিক্ষাটো ভালদৰে দিছেই সেইটো কথা আমি জানিব পাৰিছোৱে বাৰু। উম উম সেইয়াই আৰু। তোমাৰ ভাল যেনেদৰে আছে বেয়াও তেনেদৰে আছে আমি সেই বেয়া খিনি বাদ। মানে ভাল খিনি আদৰি লব লাগে এক কথাত ক'বলৈ গ'লে উম উম। ঠিক সেয়াই আজি তোমাৰ লগত কথা পাতি ভালে লাগিল বাৰু নজনা এটা। দুটা কথা তোমাৰ পৰা জানিবও পাৰিলো তাকে আজিলৈ হ'ব দিয়া আজিলৈ হ'ব দিয়া।